আমাৰ টপিকটো আজি পানীৰ ওপৰত।
হয় হয় হয়।
যিহেতু আমি জানো পানী আমাৰ জীৱনৰ একমাত্ৰ বহুত বহুতো গুৰুত্বপূৰ্ণ বস্তু হয়। পানীৰ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। মান মানুহে নহয় কোনো জীৱ জন্তু, গছ গছনি কোনো জীয়াই থাকি ব নোৱাৰে পানি অবিহনে, পানী বহুত গুৰুত্বপূৰ্ণ হয়। মানৱ জী -জীৱনৰ কাৰণে পানী সকলো ধৰণৰ বস্তুতে লাগে। যেনে ধৰণৰ চাফা বস্তু এটা চাফা কৰা, গা ধোৱা খাদ্য বনোৱা, খোৱা বা আহ বোৰ ঘৰ চৰ বনা সকলোতে পানীৰ প্ৰয়োজন পায়। এইমতে আমি পানীৰ পানীৰ হৈ গুৰুত্ব দিব লাগে। মানুহে অযথা পানী খৰচ কৰি এনে ফুৰে কিম তেওঁলোকে কাৰণ তেওঁলোকৰ এৰিয়াটোত। পানীৰ আকাল নাই কিন্তু বহুত এনেকুৱা ধৰণৰ জাগা আছে য'ত পানীয়ে একদম পোৱা নাযায়। মানুহে এক গিলাচ পানী খাবৰ কাৰণে দিনটো দিনটো ৰখে। মৰুভূমিবোৰৰ এনেকুৱা অৱস্থা। কিন্তু কিছুমান মানুহে সেইটো কথা নুবুজে, পানীৰ আমি পানী দি বহুত ধৰণৰ বস্তু কৰিব পাৰো। পানী দি আমি খাদ্য বনাব পাৰো। গা ধোৱা, বাচন ধোৱা, কাপোৰ ধোৱা আনকি ঘৰ ঘৰ চৰ বনোৱাটো পানীৰ দৰকাৰী। পানীৰ পানী আমি গ গছ গছনি যাওঁ, খেতি বাতি কৰাৰ সময়তো পানীৰ বহুত প্ৰয়োজন, পানী অবিহনে ধৰণৰ খেতি বাতি খাদ্য উৎপন্ন নহয়, পানি জীৱনৰ কাৰণে বহুত এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে মানৱ জীৱনৰ কাৰণে।
হয় হয়।
বৰ্তমান সময়ত মানুহ মানুহে ইমান সং প্ৰকৃতিত ধংস কৰিছে। যে বৰষুণ কমি গৈছে। বৰষুণ কমাৰ ফলত মান পানীও কমি গৈছে। নদী নৰ্দমাবোৰ শুকাই গৈছে, প্ৰদূষণ কিবা কিবিৰ ফলত।
উম।
আৰু আমাৰ যোনখন এ বায়ুমণ্ডল হয় সেই শুকাই গৈছে গোটেই। মানৱে এইটো মানুহে এইটো এটা সেয়া গুৰুত্ব দিব লাগে যে পানী আমি পাবৰ কাৰণেও আমি বহুত ধৰণৰ গছ গছনি ৰুব লাগিব। প্ৰদূৰ্ষন যিমান পাৰো কম প্ৰদূৰ্ষন কৰিব লাগে। তেতিয়াহে আমি পানী যিমান ব্যৱহাৰ কৰো সেইমতে পানী আমি প্ৰকৃতিৰ পৰা পাম। যদি আমি পানী পোৱাৰ চৰ্চ টোৰে ধ্বংস কৰি দিওঁ, গছ গছনিবোৰ কাটি দিওঁ, তেতিয়া আমি পানী এটা সময়ত নোহোৱা হৈ যাব। আৰু মানুহে অলপ অলপ পানীৰ কাৰণে সেয়া হব লাগিব অধৈৰ্য হৈ পৰিব লাগিব। এই বটল পানী খাবৰ কাৰণেও মানুহে বহুত ধৰণৰ টকা পইচা দিব লগা হ'ব এটা সময়ত চাই যায় ত' আমি এতিয়াৰ পৰাই পানী সংৰক্ষ ক্ষণ কৰি পানী অযথা খৰচ নকৰি গছ গছনি ৰুই নলা নৰ্দমাবোৰ লেতেৰা নকৰি চাফা কৰি ৰখা ৰাখি পানী সংগ্ৰহ কৰি আমি পানী কেনে ধৰণে বচাই ৰাখিব পাৰো সেইটো আমি গুৰুত্ব দিব লাগে কাৰণ বৰ্তমান সময়ত পানী বহু জোগাত এতিয়া কিছুদিন আগৰ কথা মুম্বাইৰ নিচিনা ইমান ডাঙৰ এখন চহৰত পানী অকল চল্লিশ দিনৰ কাৰণে আছিল তেওঁলোক তেওঁৰ মানুহবোৰ গোটেই সাগৰৰ পাৰত আহি শুই আছে পানী নোহোৱা হৈ গৈছিল কাৰণে
হম হুম
তাৰে কিম অভিনেতা আহ তেওঁলোকৰ ঘৰতো পানী আনকি আকাল হৈ গৈছিল মুঠতে পৰুষ সোণ নহ'লে অকল চল্লিশ দিনৰ কাৰণে তাতে অকল পানী আছিল এনেকুৱা ধৰণৰ পৰিস্থিতি নহবৰ কাৰণে আমি নিজে সেয়া কৰিব লাগিব গছ গছনি ৰুব লাগে যাতে আমাৰ বৰষুণ সঠিক সময়ত পৰ্যায় যিমান আমাক লাগে সিমান হয় পানী পানীৰ যিদৰে উপকাৰী বহুত আছে কিছুমান অপকাৰিতাও আছে ত পানীয়ে বানপানীৰ কি কৰে বানপানী বহু প্ৰকাৰৰ বৰষুণ চৰষুণ হলে বানপানীৰো সৃষ্টি হয় ত' পানী আমি বহুত উপকাৰীৰ লগতো কিছুমান অপকাৰী গুণো আছে বানী আমাৰ গোটেই পৃথিৱীখনত নাইনটি চছেভেন পাৰ্চেন্ট লণ লোনযুক্ত পানী অকল নিমখীয়া পানী সেইটো সাগৰ সেৰুৱা আমি গ্ৰহণ কৰি নোৱাৰো পানীয়ে বেছি আছে কিন্তু অকল তিনি শতাংশ আমিাই খাব পাৰো আমি সেইটো ব্যৱহাৰ কৰিব পাৰো বাকী আমাৰ নাইনটি চছেভেন পাৰ্চেন্ট পানী আমাৰ ব্যৱহাৰ উপযোগী নহয়
হয় হয়
আপুনি কি ক'ব বিচাৰে তাৰ ওপৰত
ময়ো আপোনাৰ দৰে ঠিক তেনেকেই ক'ব বিচাৰোঁ যে পানী হৈছে পৃথিৱীৰ আটাইতকৈ মূল্যবানৰ অপৰিহাৰ্য প্ৰাকৃতিক সম্পদ জীৱ জগতৰ মানে অস্তিত্ব পানীৰ ওপৰতে মানে নিৰ্ভৰশীল হ'ব লাগিব মানুহো পশু পক্ষী গছ গছনি আৰু সকলোবোৰে আৰু আদি সকলোবোৰে জীৱৰ মানে জীৱৰ বাবে পানীৰ আৱশ্যক মানে আৰু ধৰি লওক পানী নাথাকিলে পৃথিৱীত জীৱনৰ মানে জীৱনৰ মানে জীৱৰ জীৱনতটো যেনেকে জীয়াই আছো সেইটোৰ অস্তিত্ব মানে সম্ভৱ নহয় কোনোপধ্যেই সেয়ে মানে আমি পানীক আমাৰ জীৱনৰ আধাৰ বুলিও কওঁ বা পানীৰ প্ৰাণ বুলিও ক'ব বিচাৰোঁ
হয়
পানীৰ আপোনাৰ ৰাসায়নিক সংকেত হ'ব পাৰে হয় এইচ টু অ' ইয়াত দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন প্ৰমাণুৰে গঠিত বিশুদ্ধ পানীবোৰ হল ৰংহীন গোন্ধহীন আৰু স্বাধীন মানে আপুনি কোৱাৰ দৰে ঠিক পৃথিৱীত এসত্তৰ শতা অংশ পানীৰ আৱৰি আছে কিন্তু ইয়াৰ অধিকাংশ মানে সাগৰ মহাসাগৰীয় নিমখীয়া পানী খোৱা আৰু খৰ উপযোগী খালী তিনি শতাংশ শে অতি কম শতাংশ হয় আৰু। পানীৰ উৎস বহুত আছে। ধৰি লওক আপোনাৰ বৰষুণ নদী বিল হৰ পুখুৰী আৰু বা মাটিৰ তলৰ। পানীয়ে হওক বা এই এইবোৰ পানী কিন্তু। ধৰি লওক সেই পানীখিনি আমাৰ উপযুক্ততটো নহয়। আমি জীৱন জীয়াবৰ কাৰণে। বৰষুণৰ পানীয়ে নলা, নদী, বিল আদি পুখুৰীত পূৰ্ণ কৰে। পানী বাষ্প ভৱনাৰ আৰু ঘনী ভৱনৰ কাৰণে বৰষুণৰ চৰিতে প্ৰাকৃতিক এই অভিৰাম মানে যিটো চক্ৰ হৈ থাকে সেইটোক আমি ধৰি উ্বৰচক্ৰ বুলিও কওঁ। পানীৰ ব্যৱহাৰে জীৱনৰ সকলো ক্ষেত্ৰত দেখা যায়। মানুহক খোৱা ৰন্ধন গা-ধোৱা, কাপোৰ ধোৱা, ঘৰ পৰিসকাৰ কৰা আদি সকলো দৈনন্দিন কামত প পানী ব্যৱহাৰ কৰা হয়। কৃষি ক্ষেত্ৰত শস্য উৎপাদনৰ বাবে স যিটো পানী প্ৰয়োজন হয়। উদ্যোগ কল কাৰখানা আৰু আজি টো আজি আজিকালি তো আপোনাৰ ক'ব গ'লে বিদুৎটোতো পানীৰ পৰাই তৈয়াৰ কৰা হয়। আৰু ধৰি লওক এতিয়া মীন পালন হওক বা আদি সকলোবোৰতে ধৰি লওক পানী মানে ভূমিকা পাব পাৰি।
হয়।
পানী এতিয়াতো যিমান মানে ভাল গুণ আছে কিন্তু সেইবোৰতো আমি এতিয়া নলা নৰ্দমাত মানুহে আপোনাৰ বেয়া কৰিছে। পানী দূষিত হৈছে বৰ্তমান সময়ত। গতিকে এইটো এটা ডাঙৰ সমস্যা মানে গুৰুত্বপূৰ্ণ সমস্যা হৈছে। ধৰি লওক কল-কাৰ খানাৰ আৱৰ্জনা প্লাষ্টিক ৰাসায়নিক পদাৰ্থ। বা নলা নৰ্দমাৰ যিবোৰ লেতেৰা পানী। নদী বিল পুখুৰীত পেলোৱাৰ ফলত পানী দূষিত হৈছে। দূষিত পানী ব্যৱহাৰ কৰিলে। আমাৰ শ শৰীৰৰ কাৰণে মানে বিষাক্ত কাৰণ। আৰু ধৰি লওক ডায়েৰিয়। কলেৰা টাইফইড আদিৰ দৰে বিভিন্ন বেমাৰ আজাৰ সৃষ্টি হ'ব পাৰে। সেই বা আমি পানীৰ উৎসসমূহ যিবোৰ সেইবোৰ আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে।
হয়।
পানী যিটো এতিয়া পানী আমি সংৰক্ষণ। ন কৰাতো মানে আমাৰ সকলোৰে দায়িত্ব ধৰি লওক। অযথা পানী অপচয় বন্ধ কৰা বৰষুণৰ পানী সংৰক্ষণ। কৰা নদী পুখুৰী পৰিষ্কাৰ কৰি ৰাখা। আৰু গছ-গছনি ৰোপন কৰি পৰিৱেশ সুৰক্ষিত কৰি ৰাখা। আৰু এতিয়া তো যিহেতু পানীত তিনি শতাংশহে আমি ব্যৱহাৰ কৰোঁ। মানে খোৱাৰ উপযোগী বা। আমি যিবোৰ জীৱ জগ জীৱ জগতত লাগে ছেভেন টি পাৰ্চেণ্ট। গতিকে সেইটো যিমান পৃথিৱীত ইমান মানুহ জীৱ জন্তু। গছ-গছনি চৰাই চিৰিকটি সকলোৰে কাৰণে সেই তিনি শতাংশ। দু আছে। গতিকে সেই তিনি শতাংশ তো। মানুহ জীৱ-জন্তু গছ গছনি বাঢ়ি যাব গৈ আছে। কিন্তু, পানী সেই তিনি শতাংশ তিনি শতাংশই আছে। গতিকে সেইটো আমি ভালদৰে সঞ্চয় কৰি। ৰাখিব লাগে। ধৰি লওক বৰষুণ পৰিলে আমি পানীটো সঞ্চয় কৰিব লাগিব বা। এইবোৰ পানীত লেতেৰা কৰিব নালাগিব তেনেকুৱা নিচিনা কথা। আৰু সকলোবোৰৰ গোটেই। সেইটোৰ ওপৰত মানে মই এটাই ক'ম যে পানী জীৱনৰ মূল আধাৰ। পানী অবিহনে জীৱনৰ কল্পনা কৰিব নোৱাৰি। সেয়েহে আমি। সকলোৱে পানীৰ সঠিক ব্যৱহাৰ সংৰক্ষণ আৰু দুষমুক্ত ৰাখিব লাগে। জ্বলে। জীৱন এই কথাষাৰ সদায় মনত ৰাখি পানী সংৰক্ষণ কৰাটো। আমাৰ সকলোৰে। মই মানে পানীৰ ক্ষেত্ৰত তেনেকৈ ভাবোঁ মানে।
হয় পানী ধৰক আমাৰ শৰীৰটোকো পানী বহুত।
হয় হয় হয়।
হয় আমাৰ শৰীৰটোত পানীৰ যদি অভাৱ হয় আমাৰ শৰীৰটোত কাম নকৰা হয়। ভাগৰুৱা অনুভৱ হয় অথচ বহুত। পানীৰ অভাৱত আমাৰ বহুত ধৰণৰ বেমাৰো হয়। যেনেকে দায়। ডায়েবেটিছ এইবোৰ এনেকুৱা ধৰণৰ বেমাৰ কিডনী ষ্টোন। পেটৰ পাথৰ এইবোৰ পানী নোখোৱাৰ অভাৱত হয় কিছুমান বেমাৰ।
এতিয়া যেনেকুৱা হয়। কওক এতিয়া ইমান গৰম পৰিছে মানুহে। পানী নাখাই কেনেকে থাকিব পাৰে মানুহৰ শৰীৰত তিনি লিটাৰৰ পৰা চাৰি লিটাৰ পানী। প্ৰয়োজন।
হয় হয় সেইকাৰণে ইউৰোপত বহুত। মানুহ ঢুকুৱাও দেখা গৈছে। বৰ্তমান সময়ত গৰমৰ কাৰণে পানীৰ অভাৱত হয়। দিয়ক হ'ব দিয়ক পিছে ধন্যবাদ। হয় ধন্যবাদ ধন্যবাদ।